হেল্ল' ছাৰ। শুনিছেনেে মাতো।
অহ, অ, অহ, অ, অ।
অ ইণ্টাৰনেট। অলপ চাগে্ল আছিলে সেইকাৰণে। অকমান টাইম লাগিছিলে
অ অল সেইকাৰণে সময় লাগিল চাগে অ
অ এতিয়া হৈ গ'ল অ', অ', মই আজি মানে অল্ডেটোত ফোন কৰিছিলোঁ।
আহ আহ
মই কথা পাতিলো অলডেচাম তৰ লগত। অ তেখেতক আগতে কনটেক কৰিছো আগতে কনটেক্ কৰি, কৈছিল মানে অ, তাতে মানে সেইখিনি, এতিয়া টুৱেন্টি চছেভেন জন আছে। আৰু বাঢ়িবও পাৰে। তোমাক ক'লো এনেকে
টুৱেণ্টি চছেভেন আছে, অ।
এনেকে, এনেকে দিব পাৰি। তো, মানে কি, কি খাব খোজে? ত' তাহতে কলে, এনে নৰ্মেল যি খায়, সেইটো খাব পাৰে আৰু। মানে মাছ মাংস যদি দিলে তাহতে বনাব বনাব পাৰিব আৰু মিঠাই চিঠাই কি কি নিও আমি, বনোৱা মানুহ আছে, আমি অলপ সোনকালে দিলে হ'ল আৰু মানে ছটা মানৰ অলমানত। দিলে হ'ল
অ, আমিও, আমিও, আমিও মানে কৰিছিলো, হা, অ, আমিও কিছুদিন আগতে কৰিছিলো অ, অ, কওক, কওক, উম।
তাতে পলাও চলাও, তাহতৰ বনোৱা মানুহ নাই, কিন্তু নৰ্মেল যদি ভাত খোৱা, মাছ মাংস তেতিয়া তেতিয় হলে মানে আছে মানুহ আৰু বনোৱা
হয় হয় হয় অ তেওঁলোকৰ মানুহ আছে আমিও মানে যেতিয়া এই আমাৰ খৰচ আমি মানে নিৰামিষে খুৱাইছিলো হা পনীৰৰ ব্যৱস্থা কৰা। আমাৰ ষ্টুডেন্টও গৈছে। কেইগৰাকী মান, পোন্ধৰগৰাকী কিমান গৈছিল? আৰু তেনেকে আমাৰ খৰচ তিনি চাৰি মানৰ ভিতৰত হৈছিল নেকি! বেছি খৰচ আৰু আপোনাৰ চাহৰ কাৰণে মিঠা-চিঠা এইবিলাকো লৈছিলো। মিঠাই চিঙৰা তেনেকেই। আৰু আমাৰ নিজৰ ফালৰ পৰা মই নি নিজৰ ফালৰ পৰা কিবা বস্ত্ৰও দিছিলোঁ আ বিহুৰ সময়ত গৈছো আমি মানে বিহু আহ বহাগৰ এদিন বুলি এটা অনুষ্ঠান পাতো তাতে।
অকে, হয় কৈছিলে।
পাতিবৰ কাৰণে চেষ্টা কৰো অ' বহাগৰ এদিন বুলি তাত ভলেণ্টিয়াৰ আমি বেছি নিনো। কাৰণ তাতো পৰিৱেশটো যে টো অলপ চেনচিটিভ ধৰণৰ গতিকে বচা বচা পোন্ধৰ গৰাকী মান নিও একেলগে ঢোল চোল তেনেকে নাচ গান কৰিছে, আইতাসকলকো তেনেকে ইনভলভ কৰাইছে। অ, গীত মাতেৰে সেনেকে আৰু খোৱা বোৱা খিনি একেলগে কৰি তেনেকে আমি সামৰণি মাৰিছিলো অনুষ্ঠানটোৰ।
হয়, হয়, হয়, ভালে কৰিছিলে। ত' ইয়াতে মানে ভাবিছো এনে মাছ, মাংস তাতে বনাব দিলে হ'ল। অ' ভলণ্টিয়াৰ লাগিব মানে মই তাহঁতকে কামটো দিব খুজিছো, তাহঁতে মানে বজাৰ খিনি কৰি দিলে আৰু বস্তুখিনিও লৈ গল তাহঁত তে একেলগেল ডিনাৰটোও কৰিলে।
উম, উম।
পাৰিলে আপুনিও যাব মানে মোৰ মই ঘৰৰ পৰা জাষ্ট আহিলো। মই মানে মোৰ যোৱা নহ'ব।
অ', অ'। ময়ো - মই হয়তো নোৱাৰিবও পাৰো। অ'।
আপোনাৰ যদি কোনোবা ষ্টুডেণ্ট থাকে তেনেকুৱা মানে পাঁচ দচজন পাঁচ, দচজন যদি দায়িত্ব ল'ব পৰা ষ্টুডেণ্ট থাকে আৰু
নাই ষ্টুডেণ্টটো দায়িত্ব-দায়িত্ব ল'ব পৰা আছে, আছে।
হয়। তেনেকুৱা মানে পাঁচ জন বা দচজন সেনেকে মানে বেছি নালাগে পাঁচজন বা দহজন হলে হ'ব, আৰু মানে তাহতক
আহ', গম পাইছো। আহ', গম
সন্ধিয়া ষ্টাপ খিনি গুচি যায় ত তাতে খোৱাদ দিয়াত থাত অলপমান হ কি দিলে? নে আ',
অ অ ৰন্ধা বঢ়া মানুহ আছে তাতে অ
মানুহ আছে মানে।
অহ', তেতিয়াহ'লে সোনকালেই কৰে। অহ', উম', - উম', - উম',
কৰাকৈ।
অ অ হ'ব হ'ব হ'ব তাৰিখটো কিমান তাৰিখ ক'লা
এই চানডে ফৰটিনথত
তাৰিখটো কিমান তাৰিখ অহ', ফৌৰটিন ইভিনং ন। অহ', মোৰ বাৰু নহব মোৰো এই কিবা বেলেগ কাম আছে অহ',।
হয় হয়
ঠিকে আছে মোৰো কিবা অলপ বেলেগ কাম অলপ আছে। মানে মই মিছেছৰ। হস্পি এডমিট কৰাব লাগিব মানে
অহ', - অহ', - অহ', হ - হ - হ তাকে- তাকে মানে ভালকে কৰিব আৰু ঠিকে মানে সহঁতক দায়িত্বটো দিলে সিহঁতে কৰি লব পাৰিলে হ'ল আৰু।
অহ', - অহ', হ'ব - হ'ব কৰিব - কৰিব ইয়াতে কৰিব তোমাৰ এইটোয়া ফাইন ফাণ্ডিংটো কিহৰ হয় এইটো ফাণ্ডিংটো কিহৰ আছিলে
আজিও মানে ফাডিং মানে মোৰ লগৰ এজনৰ মাক দেউতাকৰ মানে উ মানে মৃত্যু বাৰ্ষিকী মানে গৈছে আৰু মানে কিন্তু দুজনৰ মিলাই পেলাই সি মানে একেলগে দিব খুজিছে আৰু মানে তেখেতে প্ৰত্যেকবাৰে দিয়ে আমি আগতে মানে অলত এবাৰ আমি তাতে আলমিৰা ইয়াৰে, নহয় দেলহিৰ হয়। এবাৰ আলমিৰা দিয়া হৈছে এব বাৰ এয়াৰ কুলাৰ এটা দিয়া হৈছে। তেনেকে তো ভাবিছে বস্তুতো দুবাৰ দিলো
অহ', গম পাইছো যোৱাবাৰতো আমাকো কৈছিলা অহ', অহ', - অহ', - অহ', - অহ', ঠিকে আছে ভালেই- ভালেই পদক্ষেপ লৈছা।
হয়- হয় আৰু আপোনালোক জোনে বেনাৰ চেনাৰ একো নালাগে মানে মই এন জিউৰ নামত নহয় আৰুটো মানে যে ইণ্ডিভিজুৱেলি আৰু মানে বেনাৰ চেনাৰ
আহ আহ যাস আহ ঠিকে আছে ঠিকেছে হয়- হয়- হয়।
মানে ভাল মিঠাই কিবা মানে। এটা লৰা কেইজনৰ নামটো কৈ দিলে মই এটা হোৱাটছএপ গ্ৰুপ খুলি তাহাঁতক দি দিম আৰু মানে কাক পইচাটো দিব লাগে কিমান হয় খৰচ?
অ হ'ব মই সিহঁতৰ লগ যোগাযোগ কৰিম চৈধ্যয় তাৰিখ হ'ব ন পৰীক্ষাও চলি আছে আমাৰ তথাপিতো মই বাৰু ক'ম সিহঁতৰ লগত মই আগতে ফণত কথা পাতি লওঁ। কোনে পাৰে কেনেকুৱা উম', - উম', - উম', আমাৰ এই। এই যিখিনি কথপকথন অ জনাম জনাম জনাম আমাৰ এই কৰথপ্যকথন দহ মিনিট থব লাগিব নহয় নে?
হয় এই কথা কথা দহ মিনিট হ'ব লাগিব
উম আৰু এটা মই তোমাক পাৰ্চনেল কথা সুধিবা মন যাই আছে তোমাক এটা পাৰ্চনেল কথা সুধিব মন। গৈ আছে। অ পঢ়া শুনা কত কৰিছা তুমি?
মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ মণিপ ফালৰপৰা মই ইলেকট্ৰনিক্স এন কমিউনিকেশ্যনত ইঞ্জিনিয়াৰিং কৰিছিলো
অ অ
মই সাত আঠ বছৰ বাহিৰত চাকৰি কৰিছোঁ, স্কুলিং মই টেনলৈ অভয়সৰিতে কৰিছিলোঁ। তাৰপিছত গুৱাহাটী গলো তাৰ পিছত ইঞ্জিনিয়াৰিং চাৰি বছৰ পেলাই বাহিৰতে চেন্নাই পোনে তাতে মই আঠ বছৰমান কৰিলোঁ যাতে মানে মই আইটিতে আছিলোঁ
অ
তাৰ পিছত। মানে চয়া পুনেটো আছিলো তিনি বছৰ টু থাউজেণ্ড নাইনণ্টিন ফোনতেই আছিলোঁ
অ কোনে দিঘিত দিখি বোলে এটা ঠাই আছে না পুনেৰ সেই ফালে দীঘি নে দীঘ সেয়া আছিলে আহ তাত মোৰ বা থাকে এইফালে আহ দিঘিত মোৰ বা থা থাকে মানে আহ
তাত মান তাৰপিছত আৰু মানে অলপ যেন চচিয়েল্ট টো মানে ইণ্টাৰেষ্ট থকাৰ কাৰণে মই নিজৰ এন জি অ'টো চলাই আছিলো তাতে গুচি আহিলো
উ
আৰু মই লাষ্ট ইয়াৰ পোষ্ট গ্ৰেজোৱেচন ইন ডেভেলপমেণ্ট মেনেজমেণ্ট মুম্বাইৰ পৰা কৰিলো মুম্বাইত এছ পিজেমাৰ বুলি এখন আছে এইখনত মানে অ বাহিৰত যিকেইটা এম বি এৰ কাৰণে লাগ তে আৰু বাহিৰৰ এ এম বি এ এ চি এছ বি আৰু ইকুৱেচ বুলি তিনিটা মানে এক্ৰিদিচন আছে গোটেই কেইটা থকাৰ ক্ৰচ আছিলে এইটো আৰু ত এইখনৰ পৰা মানে ছিলে তিনিটা চেমিষ্টাৰ মুম্বাইত আৰু তিনিটা অনলাইন তেনেকে কৰিছিলো আৰু।
অ এনেকুৱা এনেকুৱা কামৰ প্ৰতি আগ্ৰহ আগ্ৰহটো কেতিয়াৰ পৰা আহিল?
মোৰ আগৰ পৰাই আছ আছিলে মই টু থাউজেণ্ড ছিক্সটিনৰ পৰাই লাগি আছো মানে এইবিলাকত। জব কৰি থকাৰ পৰাই লাগি আছিলো।
অহ অ অ এনে তোমাৰ মেট্ৰিক কে মেট্ৰিক কেতিয়া আছিলে? মেট্ৰিক কেতিয়াৰ আছিলা? অহ। অ আমি মানে ওচৰা ওচৰিয়ে নহ'লে।
অ, আপোনাৰ কেতিয়া?
অ মই টু থাউজেণ্ড ফৰ।
পৰ এবছৰ মানে একেই আৰু মানে।
না অ অ অ তাকে
ওচৰা, ওচৰি ভালেই। নাই হয়, পাতিছোঁ। মোৰ টু থাউজেণ্ড টুৱেণ্টি টুৰ এণ্ডৰ পিনে।
অ ঠিকে আছে।
উ অহ তাইৰ ৱাৰ্কফম হোমত তাই কেতিয়াবা গুৱাহাটীত কেতিয়াবা হোৱাত কেতিয়াবা তাতে মানে চেঞ্জ হৈ থাকে আৰু মানে আমাৰ। অ
অ অ অ অ অ অ, এনেই সুধিলো বেয়া নাপ
নাই নাই নাই নাই নাই নাই নাই একো নাই একো নাই। টোইএকো পাৰ্চনেল এইটো কথা পাতি পাৰি এইখিনি আৰু মান একো নাই ঠিক। তো জানিবই লাগিব। অ আপোনাৰ ফেমেলি অভাৱ
কিত হয় হয় কেতিয়াবা অ, অভয়াপুৰীতে, মই মানে কি আমি মইতো চাকৰি জইন কৰিছো দুহেজাৰ বিশত। আৰু বিয়াত পাতিলো তেনেকে, টো থাউজেণ্ড টুৱেন্টি টো, আৰু মোৰ মিছেছো কলেজতে কৰে, আমি দুইও দুইটা একে, একে কলেজতে কৰোঁ, ইয়াতে চেম ডিপাৰ্টমেণ্ট। আৰু আমি একেলগে পঢ়া আছিলো। অ, গুৱাহাটী ইউনিভাৰ্চিটি‌ লৈকে আমি একেলগে পঢ়াব আছিল মাষ্টাৰ দিদি চাকৰিও একেখন ঠাইতে হৈ গ'ল আৰু।
অ বঢ়িয়া ভাল মানে
একদম কম মিলে চাকৰি মই পালোঁ ভালেই পাইছোঁ তথাপিতো আমাৰ নিজ ঠাইখন অলপ মিছো মইতো আমাৰ সেই আজি যাৰা নিজাৰ মাজৰে হয় অ সেই ঠাইখিনৰা মিচ পৰা যায় আৰু
উম, হুম, হুম, মই কেইদিনমান আগতে আহি পিনে আছিলো মিৰ্জাৰ
আমাৰ ঠাই বিলাক অলপ বেলেগ, আহ চান্দ বি এইফালে অ', অ।
তাতে মানে এটা এন জি অ' এটা আছে
বৰিহাত পাই বৰিহাত পাৰ হৈ অ
এ লোহাৰ ঘাটৰ পিনে আছিলো মই লোহাৰ ঘাট
কি এন জি অ' অ লোহাৰ ঘাট অ এন জি অ' টোৰ নাম কি অ, অ, অ।
সেইটোৰ মানে আমাৰ পাটনাৰ এজন আছে নহই কিন্তু মই মানে অকমান কাম কমাই দিছোঁ মানে এতিয়া অলপমান বেলেগৰ লগত বেচি কাম কৰি আছোঁ
উ
বেলেগৰ লগত অকণমান কামটো বেছি কৰি আছো মানে এতিয়া মই
অ অ অ অ ঠিকে আছে অকমান এন জি অ'ৰ ৰাস্তাতটো কেনেকুৱা হয় কেতিয়াবা মানে আমাৰ ষ্টুডেন্টক মিভেট কৰিবৰ কাৰণে মই মাতিম কেতিয়াবা
অ চিয়'ৰ চিয়'ৰ মই মানে মোৰ ফাৰ্ষ্ট চছেটাৰডে আৰু থাৰ্ড চেটাৰডে অফ থাকে তেনেকুৱা মিলে পাৰি আৰু চেটাৰডে অ মানে মাহৰ
অ তেনেকুৱা ফাৰ্ষ আৰু থাৰ্ডত প মানে তুমি এতিয়া কি-কি জব কিবা জব ধৰণৰ কৰি আছা নেকি জব কৰি আছা নেকি
হয় মই মানে ম বেলেগৰ হৈ কি কনঞ্চাতিন কৰি আছিলো তেতিয়া মানে এটা মই মই যেনেকুৱা কাম কৰি আছোঁ সেনেকোৱা এ বিশখন গাঁৱত কৰি থকা প্ৰজেক্ট এটা আছে। ত মই সেইটো প্ৰজেক্টত তত মোক মানে মোৰ চিনাকি আগতে তাহঁতে ক'লে- প্ৰযেকটোত তাহাতক মানে মেনেজ- কৰিব লাগে মানো মোক মই ইটাৰেষ্টড, নেকি? কিন্তু মোৰ মানে পুৰা যিটো ফিল্ডত ইনষ্টাৰেচেট আছে সেইটো কাৰণেই তাহক ৰিচেন্টলি জাষ্ট লাষ্ট উইক মই জইন কৰিলো।
অ',
একদম, একদম একেই ধৰণৰ হয়। সেইটো কাৰণে গুৱাহাটীত এতিয়া মানে অকমান চিফ্ট কৰিলো। কিন্তু মোৰ কাম বিলাকো চলি আছে এতিয়া গুৱাহাটীত থকা বেছি হয়, এতিয়া
অ', অ', অ', হয়, হয়, হয়। অ',
আৰু বাকী আপোনাৰ মানে ৱাইফ এতিয়া সময়তো হ'ব আৰু আৰু অলপমান আৰু আপোনাৰ ৱাইফ অভায়াপুৰীতে থাকে- নে আছে নে এতিয়া মানে ঘৰত অভয়াপুৰীতে আছে এতিয়া আছে নে এতিয়া ঘৰত আছে।
অ', থাকো। আমি মানে কি ইয়াতে অভয়পুৰীত- থিকে আছে মই বঙাইগাঁও ডাক্তৰক দেখাই আছো। অ', কলেজত- গৈয়ে আছিল। এই দুদিনমানৰ পৰা- অকমান মানে অলপ কলেজত যাব দিয়া নাই আৰু অ', আমি ইয়াতে বঙাইগাঁৱত স্বাগতত দেখাই আছো। শংকৰ কুমাৰ দাস বুলি তেনেকে
এনেকে এইফালে অকণমান কেয়াৰফুলি থাকিব আৰু
তোমাৰ বৰালি মানে কোনখিনি ঘৰ
ভলিমাৰিত উ'ম চিধাৰ-